হেল্ল'?
হেল্ল' হেল্ল' হেল্ল'? হেল্ল' হেল্ল'? হেল্ল' অ', খবৰ ভাল?
শুনি আছোঁ। ভাল, তোৰ?
খবৰ ভাল নাই কৈছো ভাল ভাল। এতিয়া কি কৰি আছ? অ', অ', এতিয়া কি কৰি আছ?
ঘৰত আছোঁ বহি।
অ'। আছোঁ এনে।
কৰবাত খোল-তাল বাজি আছিলে দেখোন পাই জেগাত।
এই নহয় কি কয় এয়া, উম বাজনা বজাইছে যে, সেইকাৰণে মানে বুজি মানে আমি গান শুনি আছো না হৰি নাম শুনি আছো যে। সেইকাৰণে খোল-তাল বজি আছে। গ'ম পালি? অ', অ'। অ', অ', হেল্ল'?
কি কৰি আছ?
নাই হেল্ল' অ', অ', ক' ভাত খালি?
নাই খাম হে।
মই এতিয়া এনেই ৰাস্তা ফালে মানে ফুৰিব আহিছোঁ, মানে পাহাৰ জেগা না, মানে মই মানে এনেই হাৱা খাব আহিছো আৰু এইফালে।
হেল্ল'?
হেল্ল' অ', চাহা খালি?
অ', ক' শুনাই শুনাই পোৱা নাছিলো তোৰ আৱাজ।
নে ভাতে খালি, হা হা? না ভাত খালি? অ', ভাত খালো চাগৈ অ', নাই খোৱা ন' ভাত? অ', অ', খা খাবি মানে? চাহ খালি চাগৈ?
চাহ-তাহ খালো খাম আৰু খালো।
বাকী ক' খবৰ ভাল নে বেয়া?
ভালে ভালে।
আত্ছা, মোৰো ভালে।
হেল্ল' অ এনে ঘৰৰ খবৰ খাতি অ অ'।
ভাল, তহঁতৰ
অ ভালে ভালে, আৰু তহঁতৰ ঘৰত এনে কোন কোন আছে
আমাৰ ঘৰত আছে মা দেউতা বা।
উম' উম' অ অ
আৰু তহঁতৰ ঘৰত
মই মানে মই দেউতা আৰু মা।
অ' অকলশৰীয়া।
অ' পুৰা বতাহ মাৰি আছে। ঠাণ্ডা ঠাণ্ডা বতাহ পুৰা মই মানে এতিয়া মানে লেপ এখনত লৈ লৈ থাকিব পাৰিম মানে
অ'
হা হা
হেল্ল' ঝৰ্ণাখন দিম আৰু নাই হোৱা নাই হোৱা ম আৰু দেৰি হ'লে গুচি যাবি। আৰু মন্দিৰ মন্দিৰটো দিম অ আৰু মন্দিৰৰ ফটো দিম। অ অ তোৰ নেটৱৰ্ক নাই ঐ
মোৰ আছে তোৰ নাই
অ' যি হয়। ভাত খোৱা নাই খাম পিছত।
অ
হেল্ল'